হেত ঔ ক?
কি কৰিছ? মই নাৰায়ণপুৰ।
অ, তাতে ফালে বতৰ কেনেকুৱা?
সেয়া ৰ'দো দিয়া নাই, বৰষুণৰ দিয়া নাই বৰ্তমান।
উম, ৰ'দৰ অৱস্থা পাতি ভালেই চাগে তেতিয়া।
উম, মানে কিন্তু গৰমটো লাগিছে।
গৰম লাগিছে নি?
এ তাপটো পৰিছে যে।
অ', অ', আমাৰ এইফালে তাব মানে ইমান হেৰি হোৱা নাই বাৰু। গৰম এতিয়াও গৰম মানে পৰি আছে বাৰু।
উম, মানে গ ৰ'দটোতকৈ সেই টাপটোৱে বেছি গৰম উঠে। পূৰা গ গৰমৰ মানে ভাৱটোৱে বেছি গৰম উঠে।
উম, গৰমৰ ভাৱতটো তাকে অলপ-অলপ পৰি আছে বাৰু।
উম,
এ এতিয়া মানে এনেকুৱা হৈছে ন এ মানে মই জনাত মানে, গোটেই মানে অসমৰ গাঁৱৰ গাঁওবুঢ়া এতিয়া মানে জল জীৱনৰ য যিটো মিছন মানে সেইটোৰ ত ঘৰে ঘৰে পানী চানী দিয়া মালা একো হেৰি নাই যে।
অহ।
সেইটো কাৰণে তেনেকুৱা হৈছ-
আচ্ছা আচ্ছা, এইটো মানে হেৰি এই টেংকী যে বহাই আছিলে সেইটো?
উম এতিয়া এতিয়া ইতে জল জীৱনৰ যিবোৰ টেংকী বহাইছে ন।
অহ।
ধৰ এতিয়া আমাৰ গাঁৱত বহাই যে ইমান ডাঙৰ এটা টেংকী বঢ়াই দিছে।
হয় বাৰু।
সেই অ সেই টেংকীটো তোৰ মানে ওচৰৰ যিমানখিনি খেতি মাটি আছে যে
আমাপ অ গোট-
গোটেই খেতি মাটি মানে অ গোটেই খেতি মাটি যিটো হৈছে, গোটেই পানীখিনি টানিছে-
আমাৰ ঘৰ ওচৰতো এটা বনাইছে নহয় আমাৰ মটৰ বা কেতিয়াবা পৰা পানীয়ে নোলোৱা হৈ যায়।
এনেকুৱা হৈ গৈছে এইটো মানে গাঁওখনত তোৰ পানী মানে এতিয়া মানে নাপায় শুনিছো তেনেকুৱা এ খেতি কৰিব কাৰণে এইটো খেতি চিজনে এনেকুৱা হৈছে। এ ওচৰৰ যিখিনি মান মাটিখিনি এতিয়া হাল বাই অহ হাল বাই গৈছে একদম দুবুৰা মাট- শুকাই শেষ, পানী নৰয় পানী নৰ- শুকাই শুকাই গৈছে মানে তলটো শুকান হৈ আছে ন।
উম।
তলটো শুকান হৈ আছে ওপৰলৈ পানী উঠাই আছে গাঁৱত পানী দি আছে।
বৰ ডাঙৰ সমস্যা হৈছে আও।
এই নকবি আৰু। গোটেই গাঁওখন শুকাই একদম কিবা কৰি দিছে।
উম হৈ তো।
তহত ফালেও বহোৱা নাই জানো তেনেকুৱা সেইবো
এই আমাৰ ঘৰৰ ওচৰতে হে।
উম আমি এতিয়া ওচৰৰ যাওঁ ওচৰৰ যিখিনি মানুহ
সেটোতো আৰু অসুবিধা।
এতিয়া ধৰ মজাৰ আজাৰ মটৰ আছে যিবোৰ তললেকে কম বৰিং কৰিছে।
উম।
এই বৰিং কৰা
হেল্ল'। হেল্ল'। হেল্ল' উহ। শুলিগে নেকি? অ।
অ মানে যিমানখিনিতো এতিয়া বৰিং কৰি থোৱা আছিলে এইবোৰ গোটেই মানে পানী নহা হৈছে।
অ হয়তো আমাৰ এতিয়া কম বৰিং হৈছে না। আমিয়ে গম পাইছোঁ কেতিয়াবা কেতিয়াবা পানীয়ে নুঠা হৈ যায়।
হয়টো আক।
মতহে জল জীৱন মিছন নহ'ল একো
এনেই আৰু মানুহৰ উন্নতি চাই অসুবিধা হে হৈছে।
এইৰ বস্তু সদায় হ'ব লাগে য'ত
টোৰ' নেটৱক, তোৰ নেটটো শ্ল' হ'পাই?
অ, এতিয়া শুনিছা?
অ',
হেল্ল', অ, সেইটোতো এনেকুৱা হ'ব লাগে আমাৰ অ। গোটেইটো মানে নৈয়ে - নৈয়ে এৰিয়াৰ হয়।
অ, সেইটোৱেই -সেইটোৱেই।
পাইপ -পাইপ লাইনটো বহাব লাগে নৈ।
উম, তেতিয়া কাৰো অসুবিধা নহয়।
অ, এতিয়া ইয়াত- ইয়াত মানে উম, সুবিধা নাই ন'।
উম,
এতিয়া ওচৰে যিমানখিনি খেতি- মাতি আছে গোটেই মানে শুকাই শেষ।
ধ্বংস।
কি হ'ব এইবাৰ খেতিয়ে খেতি যে এবাৰ ভাল হ'ব অৱস্থা নাই।
গম পাইছা নাই প্ৰত্যেক বছৰে আও পানী টানিয়ে থাকিব আও পানী খতম হৈ থাকিব আও বেয়া হৈ যাব এতিয়া দিনক দিনে মানে ভাল নহয় আও বেয়াহে হ'ব।
দিনক দিনে বেয়া হৈ গৈ থাকিব আও।
উম,
মানে বহুত মানে এতিয়া ওচৰৰ যিখিনি মাটি এলেকা আছে ন' সেইখনত এতিয়া মানে গম পাইছে পানীত কেনেকুৱা অৱস্থা হৈছে কেনেকুৱা টানিছে।
অ, হেতু হয়।
মানে ৰিয়েলাইজ ক'ত মানে
উম, এই কৰি দিলোঁ একো -একো কৰিব নোৱাৰে নহয় বিজেপিৰ চৰকাৰে বঢ়াইছে বোলে একো কৰিব নোৱাৰে।
উম
সেই মানে
উম,
জুতা
নেটৱৰ্কটো পোৱা নাই।
টানিব
অহ',
ৰীয়েলে পানীতানলে টোহে ইয়াৰ ইয়াততো এতিয়া পানীওলটাই পৰিবহে ন' নৈ পানী খিনি নৈ পা পানী টানি। বুজিছা? হেল্ল', হেল্ল',